উম, উম,
কি কৰিছ?
ঘুৰিছো হি হি ক
কিবা খালি?
উম, খাইছো। চাহ -পানী।
অ, এ ভিতৰতে কি কৰিবি আৰু ঘৰৰ ভিতৰত যি গৰম দিছে, আৰু ঘৰৰ ভিতৰতে সোমাই আছো কৰবালে যাব লাগিছিলে ওলাই
অ যাবতো লাগিছিলে, ঘৰৰ ভিতৰত কিমান থাকিবি আৰু
সেইটোয়ে, এটা কাম কৰো মুভি, চুভি চাব যাওঁ ব উইকেণ্ডত উইকেণ্ডত মুভি চাব যাওঁ ব
উম যাব পাৰি।
উম, তই লগৰ খিনি গোটাবি তোৰ
উম,
মই মোৰ লগৰ খিনিক কম, যাম দেই এনে ঘৰতকে প পকা কঠাল তো নিচিনাকে পৰি থকাতকে
তাকে, যাবতো লাগিছিলে
অ, মা দালটো বকিয়ে থাকে। কে
বকিয়ে থাকে, উম মোৰ মাৰ এনেও বকিয়েই থাকে।
অ, মই বাৰু মোৰ দাদাহঁতক কম সিহঁতো যাব চাগে কৈ, আছিলে আজি যাম বুলি।
এনেই কেনেকুৱা চলি আছে।
ভালে কি কৰিবি আৰু এক্সাম যোৱা পৰহি শেষ হৈছেহে।
তেনেকুৱা হ'ল
ঠিক থাক ইমান টাফ কাটিছে একেবাৰে বা মানে তোৰ টু থাউজেড ফৰ্টিনৰ ফিফটিনৰ সেইবিলাকৰ মানে যোনবিলাক প্ৰিভিয়াছ ইয়াৰৰ সেইবিলাকৰ বেছি কাটিছে। কুৱেশচন পেপাৰ তোৰ কেনেকুৱা হ'ল?
মোৰ থেমা পঢ়িছিলো নহয়। সেইকাৰণে ভালেই হৈছে আৰু ইমানটাও ভাল হোৱা নাই। নিজৰ বেজ দিছোঁ আৰু। যি হৈছে
অ মোৰ মানে আৰু সেইটোয়ে টানি ক দিছে আৰু আমাৰ মানে মেজৰ আছে না।
অ মেজৰ চাবজেক্টটো এনেও টান ন।
অ সেইটো কাৰণে মানে অলপ টাফ হৈছে আৰু। লাষ্টৰ একজাম টো। ভাল হৈছে বাৰু এনে মেজৰটো অলপমান টাফ টাইম আনি কাটিছে আৰু বাকী এটা ঠিকে গৈছে।
আচ্ছা এনে ফ্ৰেন বোৰৰ কেনেকুৱা? কোৱা হৈছে?
ফ্ৰেণ্ড বোৰো ঠিকেই হৈছে বাৰু সিহঁতে আৰু কৈছে কৈছে মোৰ ভালে হৈছে তোৰ কেনেকুৱা হৈছে মইও তেনেকে তাকে কৈছোঁ আৰু মোৰো থিক থাকে হৈছে তহঁতৰ যেনেকুৱা হৈছে মোৰো আৰু তেনেকুৱাই হ'ব ন সিহতে। অ বাকীকেইটা পৰীক্ষা ভাল। তাকে দে ভাল ভাল হ'ব।
কেইটামান আছে ভালকে দিব লাগিব।
অ আমাৰ আকৌ মাজতে আকৌ তোৰ এক দুই মাহৰ পিছত আকৌ এটা একজাম লোৱাৰ কথা আছে। সেইটো একজাম পাছ কৰিলে বোলে থাৰ্ড চেমৰ এডমিশন ল'ব পাৰিম তেতিয়া। তেতিয়াহে ল'ব পাৰিম। জানো এতিয়া কিহৰ একজাম দুইমাহৰ পিছত ল'ব বুলি কৈছে কিবা একজাম এটা। সেইটো পাছ কৰিলে বোলে থাৰ্ত চেমলে যাব পাৰিম আৰু।
কিয় আহিব এ‌ মে
আহ তোৰ ক'ত হ'ব সেইটো। ক'ত হ'ব
টো টো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হ'ব
যাব লাগিব।
ক'ত যাব লাগিব মানে। যাব লাগিব আৰু।
গুৱাহাটী চাইডে চাগে মে
উম, উম-উম হ'ব পাৰে। এতিয়া ইমান ঠিককে নাজানো। মোৰ চাবজেক্টটো পলিটিকেল চাইন্স হয়।
অ পলটিকেল চায়েঞ্চেত কি-কি ইনক্লুইড হয়নো তহঁতৰ? মানে কি কি থাকে বিষয়?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'? হেল্ল'? শুনিছ?
অঁ
অ মানে মই সুধিছো কি-কি ইনক্লুড হয়, পলিটিকেল চাইসত?
আহ লোক প্ৰশাসন, ৰাজনীতি বিজ্ঞান, সাৰ্বভৌমত্ব
অহ
িব মানে হাই কেন্দ্ৰিৰ পৰা পঢ়িছো।
উম
খেল চাইঞ্চো চব আৰু চব আহিব। পলিটিকেলৰ চব হ'ল পঢ়িব লাগিব আৰু। এতিয়া কৰ' পৰা কি আহে সেইটো নাজানো আৰু। কিমান মার্কৰ আহে? হানড্ৰেড মাৰ্ক শুনিছো চব এম চি কওঁ হব।
অহ-অহ আগৰ মানে যোনবিলাক পেপাৰ সিহঁৰ পৰা বেচ কৰি দিব চাগে, কুৱচন পেপাৰ
উম-উম সেইখিনিয়ে মানে ম চাব লাগিব আৰু প্ৰি ভ এছ পেপাৰ বিলাক। আগতে আহি যোৱা যোনে যোনেকৈছে।
গোল গোল দিয়াত হয় নেকি
মানে হেৰি টাইপ হেৰি টাইপৰ আৰু আৰু অ'ৰেল টাইপৰ
অ মানে গুল বুলিব লাগে
গুলিব লাগে টিকচিন দিব লাগে কিছুমানত
আৰু অংক বিলাক কেনেকে কৰ
অংকত অংকত এনেকে নাথাকিব তাত অকল এম চি ত টাইপত থাকিব মানে কোনে ৰাইটাৰ লিখিছে বুক বিলাক
অ অ'
তাপ হেৰি কোনে? মহাত্মা গান্ধীৰ বিষয়ে,
আহ',
সেনেকে মানে সৰু সৰু বস্তু বিলাক ইমান তানো নাহে আৰু গোটেখিনি যদি হেৰি মানে কা মানে লাষ্টৰ পৰীক্ষা পাৱ যদি এতিয়ালৈকে কেঁচা আম তেতিয়া হ'লে আহিব পাৰে গোটেইখিনি প্ৰিভিয়াছ পেপাৰখিনি ফ'ল কৰিলে কি জানি পৰিবও পাৰে। চাওঁ এতিয়া কে অ এম এ এদমিচন ল'ব পাৰিম উম এম এ এদমিচন
অ'
কিবা হয় এতিয়া চাব লাগিব আৰু উম', এতিয়াটো বহুত পোৱালি যাব এতিয়া, কম্পালচাৰি দিবতো লাগিব এম এ পৰীক্ষা এম এ পঢ়িব কাৰণে সেইটো প্ৰথমতে বাধ্যতামূলক আৰু সেইটো পাছ কৰিলে আপোন দিব পাৰিম মই এম এট বহিব পাৰিম।
আচ্ছা
তেলৰ ওপৰতে পঢ়িব পাৰিম। বেলেগ চাবজেক্টৰ ওপৰত পঢ়িব নোৱাৰোঁ আৰু মই।
অ', অ মানে পলিটিকেলত এম এ কৰি
অ পলিটিকেল এম এ কৰিলে অকল পলিটিকেলৰ ওপৰতে পঢ়িব পাৰি।
আচ্চা। মই আকৌ, মই আকৌ ভাবিছিলো পলিটিকেলতটো এন্ট্ৰেস এক দিয়াৰ পিছতাগে চাবজেক্ চুস কৰিব দিব তাৰপিছত চাগে হ'ব। তাৰপিছত চাগে সেইটো ছাবজেক্ট পঢ়িব লাগিব মই ভাবিচিলোঁ চাবজেক চুজ হ'ব নেকি?
অঁ', তেনেকুৱা বাৰু নহয় বাৰু। উম', টানো আহিব পাৰে ইমানতো সহজ বুলি ভাবি ল'ব নোৱাৰোঁ বাৰু।
সেইটোয়ে টামটো টফটোতো আহিবই।
পঢ়িব লাগিব আৰু বেছি দিনটো নাই। বহুত জেগাৰ পৰা পোৱালি আহিব উম', পাই গলেতো ভালেই ইমান ডাঙৰ ইউনিভাৰ্চিটি। তি ন? কপাল মোৰ ভাল ফুলি যাব। ৰ পালে।
তাকে মযও তাকে চিন্তা কৰিছো আৰু ত মেজৰটো মই যদি উলিয়াই পাও তেনেহলে আৰু চাকৰি তাকৰি ধান্দাটো মাৰিম আৰু।
উম, অহ চাকৰি পোৱাৰ সম্ভাৱনা আছে মেজৰ থাকিলে। ভালকে পঢ়িব লাগিব প্ৰিভিয়চ পেপাৰবিলাক ফ'ল' কৰিব লাগিব।
সেইটোৱে একজামটো দিব পাৰিলে আৰু এইবিলাক মেজৰটো উলিয়াই লব পাৰিলে তেতিয়া আৰু ভালদৰে কাম চাম কৰি একেবাৰে লাইফটো আৰামছে একদম আৰু। ঘূৰিম।
এনেই লগৰ খবৰবিলাক ভাল?
ভাল-ভাল সিহঁতৰ ভালেই, সিহঁতে এলেহুৱা মস্ত সিহঁতে মোক লগ ধৰি আছে। ছে কৰবাত ফুৰিব যাও বৌ, মই কৈছো বৌ আকৌ ওলা, মই কৈছো সিহঁতে কৈছে হেৰি তোৰ লগৰ বিলাক উলিয়া। মই কৈছো মই আজি ফোন কৰি সুধিম ৰ। মই তো ফোন কৰিম-কৰিম বুলি ভাবি আছিলো। লো তাৰপিছত তই কাম পঢ়ি আছো চাগে, বিজি আছ চাগে সেইকাৰণে নকৰিলো আৰু।
সিহঁতৰ মানে বেছি পঢ়া বেছি কৰি আছে।
নহয়। মানে তোক সুধিব দিছিলে সিহঁতে, তাৰপিছত মই কলো তাই চাগে পঢ়ি আছে মই এ এসময়ত সুধিম দে তাইক। তাই ফোন কৰাও নহয় ন তেনেকে? উম, যাও যদি মোক কবি তই।
অ যাবতো লাগিবই বাৰু এই দেওবাৰ দিন তাতে
হেল্ল'?
দেওবাৰ দিনতাতে যাওঁ নেকি?
দেওবাৰ দিনতাত অ পাৰি তেতিয়াতো চব ফ্ৰী থাকে।
উম চব ফ্ৰ্ৰীও থাকিব কামো নাথাকে। উলাবি, অহ। আবেলি টাইমত নহলে দুপৰীয়া টাইমত। চব মিলিকেনে।
যাবি নে নে পা য এই ওচৰতে যাবি।
টাউনতে যাওঁ নেকি আৰু কোনোবা কোনোবা যায় যদি সুধিবি?
যাব যাব মোৰ দাদা দুজন মানো আছে আকৌ লগৰজনীও আছে সিহঁতে যাম বুলি কৈছে?
গ'লেতো ভালেই বাৰু চব মিলি কিনে ন ভালো লাগিব?
অ সেইটোয়েইটো অকলে অকলে ভাল অ এনেই অকলে অলেপ ভাল নালাগে। হোনা ঘৰত।
উম উম কিমান আৰু ঘৰত সোমাই থাকিব আৰু পৰীক্ষাও এতিয়া সেয়াহে। পৰীক্ষাও দি থাকো তাৰ মাজত অলপমান। কিয় লাগে।
সেইটোয়েটো এনজয়। মেইন আৰু লাইফত এ এতিয়া এনজয় নকৰিলে কেতিয়া কৰিবি আৰু। বুঢ়া হলেতো কৰিব নোৱাৰো? হেল্ল' হেল্ল'
হেল্ল'
আহ,
এতিয়াই ঘূৰি ফুৰি লব লাগিব আৰু। বুঢ়া বৰষুণয়?
সেইটোয়ে, তাকে মই লগৰ খিনি তাকে কৈ আছিলো অথনী চ এতিয়া ঘুৰি লও আৰু পিছতো নোৱাৰিম আৰু বিয়া এখন ঘৰলে গুচি যোৱাৰ পিছত চব দায়িত্ব বিলাক আহি পৰিব।
তাত পপকৰ্ন লৈ খোৱাহে কথা আৰু।
অ, এ অ' যোৱাবাৰ মই অকণ লওঁতে মই খাবয়ই নাপালোঁ।
উম, জ্বলি গল গে পপকন। ওলাই আহিলো পপকন জলি গলগে। মান মা' মানটোৱে ভাবিছে খুব ইয়াৰ মানুবোৰ ভাল-ভাল মানুহ আহিছে। খাবলৈ
অ' হয় দে সেইদিনাখন ভাল লাগিলে কিন্তু গৈ।
উম-উম, ভালো লাগিলে।
সেইটোয়েইটো অ-অ যাম দে। মই তোক জনাম দে ন।
অঁ-অঁ,
উ, দে ঠিক আছে দে।
অঁ' হ'ব দে, উম-উম, হ'ব দে।